হেল্ল' অ কি কৰিছ।
জাষ্ট শুই উঠিছোঁ তই।
অ মই নাই ৰীল চাই আছিলো।
হয় নেকি।
উম।
হোৱা নাই তই।
নাই হোৱাে কি কৰো। বহুত টেনিং হৈছে যে টেনিংটো কেনেকে কৈছে আৰু। উম হ হ।
হা--সেইটোতে লাগি আছ তই।
অ।
ঘৰৰ নুচকা চা ইউটিউব চউটিউবে।
সেইবোৰ কাম নিদিয়ে বোলেৰে, সেইবোৰ কাম নিদিয়ে বোলে। এনেই।
উম তেনতটো মানে কি, সি পিগমেণ্ট হৈ গৈছে নেকি বস্তু নে পিগমেণ্টেচনে হৈছে, তই ট্ৰেইনিং বুলি ভাবি আছ?
হ'বও পাৰে, এইবোৰ যায় নেকি
এ দেখাব লাগে মানে, মোৰ সেই লগজনী যে ৰানু তাইৰো মানে সেই পুৰা মুখে-চুখে ডাৰ্ক পিগমেণ্টেচন আছে, ত' সেই তাই দেখাই।
আচ্ছা
দেখালেও বহুত যায়। সেইটো সেই বডিত কিবা কম হ'লে হয়। মই ভালকে নাজানো। উম, মোৰো ভৰিতহে আছে, ভৰিৰ তল খিনি নহয়। এনেকুৱা। ডাৰ্ক পিগমেণ্টেচন, অলপ ওপৰত, আঁঠুৰ ওপৰত।
অ' আচ্ছা
উম দেখাত পুৰা হেৰি লাগে, বাত সেইটো নৰ্মেল হয়।
অ', মোৰ সেই ফৰহেড যে কপালখন, তাত।
অ' আচ্ছা
মানে বহুত ডৰ লাগি আছে, বেচ তুম।
উম, অ' ক'লা পৰি যোৱা।
উম।
উম তে, এতিয়া কি ক্ৰীমটো ইউজ কৰ?
সেই দত এন কি ক্ৰীমটোৱে ইউজ কৰি আছোঁ মই।
কাম দিয়া নাই?
উম
পিগমেণ্টেশ্যনৰ বেলেগ পায় নেকি ক্ৰীম?
নাজানো ৰে, লাইক সেনেকে দিয়ে ফাৰ্মাচীত গলে উ ঢেৰ মখা ওলাই দিব, স্কিন ব্ৰাইটনিং, স্ক কিন লাইট নিং এনেকুৱা ক্ৰীম, সেইবোৰ কাম দিয়ে জানো!
বহুত যায়। স্কিনৰ মামলাটো। উম, চাই ল কেইদিনমান, তেনিংও হ'ব পাৰে।
তাকে
টো নিজে গুচি যাব, টাইম লাগিব।
উম
জুলাইতে ঠিক কৰি ল, আগষ্টতচোন আৰু কলেজ
উম, এইটোৱেতো!
হায়ৰে
কি কৰোঁ!
ষ্টাৰ্ট দিলি নে নাই?
নাই
মই জান, বৰ্তমান মই অলপ এনে বেচিক বোৰ চাই আছো।
অ'
কনচেপ্টবোৰ, পুৰণা কাৰণ পাহৰি যাম। পাহৰিলে পাহৰি যাম, মানে মই নাজানো মই লাগি আছোঁ মই ফাৰ্ষ্ট টাইম শিকি আছো।
অ'
উম, মইও মাক কৈ আছো জিম যোৱাৰ কথাৰে, মায়ে কৈ আছে জিম যোৱাতকে ভাল তই যিকোনো এটা কম্পিউটাৰ ক'ৰ্চ এটা জইন কৰ জোনটো মানে হেল্পফুল হয়, যেনেকে এ আই ক'ৰ্চ থাকে। মই কৈছো ভাই এতিয়া কিয়, এত তিয়া কিয়? এতিয়া থাৰ্ড চেম ষ্টাৰ্ট হ'ব দুটা পেপাৰ থাকিব, গ্ৰাফ, এইবোৰ নে নহ'ব ভাই টাইম।
সেইটো হয়। এনে যাব তই একমাহ কৰাৰ পিছত, তই এনেও আলচি হয়। বাত, যদি একমাহতে সিহঁতে কমপ্লিট কৰি দিব পাৰে, সদায় কৰি কিনে তেনেহ'লে পাৰ। উম কাৰণ মোৰো কি কয়, সেই তিন মাহৰ কৰ্চটো, ছয় মাহৰ কৰ্চটো জল্দি কমপ্লিট কৰি দিছিল, জুলাইত মানে ৰেগুলাৰ কৰিছিলো না ত' তেলীটো মানে কমপ্লিট হৈ গৈছে দুই মাহত। তে
উম
একো নাই।
তাকে। মোৰ কিন্তু, মোৰো ইচ্ছা আছে ভাই জিম জইন কৰিব বহুত হৈ গ'ল ভাই বহিলো। জিম গ'ল যানা মানে। গ্লো' এটা হৈ যায়। লাইক টেনিং চেনিং হলেও মানে গ্লো' ওলাই আহে ভাই।
উম আৰু প্ৰডেক্ট কি কি লয়।
অ।
তই কেইদিন আগতে, আগতে কেইদিন কৰিছ।
গৈছিলো খালি মানে। পিৰিয়াজ কি কয়। দুমাহ হৈছোঁ।
অহ কিমান লৈছিল।
কি কয় টোতেল টো ৰেজিষ্ট্ৰেশচন আৰু মান্থলি ফিজ পোন্ধৰশ আছিল, ন যেতিয়া এডমিশন লৈছিলোঁ। দেন বাকি মান।
অ অ লাজ নালাগিছিল, অফদ পিল নহয়।
অ অফকৰ্চ হয় মানে, প্ৰথম প্ৰথম হৈছিল ভাই কেনে কেনে এক্সেৰচাইজ কৰাইছিল। কৰো এক্সাইজ কৰোতে লাজ লাগে। হৈছে। কাৰগি এটা লগ। মানে ৰীমা মোৰ লগৰ এ।
অহ।
তাই আছে ভাই তাত। তাৰপাছত এদিন মানে তাই নাছিলে মই ৰাতিপুৱা ৰাতিপুৱা গৈছিলো, তেতিয়া কাৰণ কি সন্ধিয়া পিনেওতো মানে লৰাই থাকে ন। ত মানে মই ভাবিছ- ছো, তাতকে ভাল মই আজি যদি ৰিমা নাহে, তেন্তে মই ৰাতিপুৱাই জিমত যাম। ৰাতিপুৱাতো এনে শুনি- ছিল যে, ৰাতিপুৱা বেছিভাগ, ৰাতিপুৱা ছোৱালী মানুহে আহে। সেইকাৰণে মই গলোঁ। গৈ কিনে মই চালোঁ- দৰ্জাৰ সন্মুখত এনেকুৱা জুতাৰ লাইন যেনে মন্দিৰ আহিছোঁ মই। তাৰপিছত মই, অহ না- মই মই, সেই এট দ্য মমেন্ট মই গম পাইছোঁ যে মোৰ মানে- শেষ। খেল খতম। অহ হ হ। হ হ। তো মই ভিতৰত সোমালোঁ। সোমাই কিনে দেখিলোঁ, ভাই ল'ৰা- তো ভৰ্তি ভৰ্তি ছোৱালী অকল মাতে- তিনি চাৰিজনী আছিলে। কিন্তু সন্ধিয়াত সেই তিনি চাৰিজনী- ছোৱালীও নাথাকে। অনলি ল'ৰা থাকে। হা।
ল'ৰা থাকে, অহ।
হ'লেও লাইক দেখিলোঁ মই পিছত গৈ কিনে বিচ মিনিট জ'ন আউট হৈ বহি আছোঁ। এক এক্সাৰচাইজ কৰা ষ্টাৰ্টেই দিয়া নাই, এনেকে বহি আছোঁ।
আহ! মানে এক্সাৰচাইজ তহঁতক শিকাই দিয়ে নেকি আগতে তাৰ পিছত কৰি থাক-
অহ অহ, অহ, তাৰ পিছত সদায় নিজে যাই যাই কৰিব লাগে। ত' মানে চ মই বহি- যে যেন আংকল, চিনাকি আংকল যোন আহিলে, যোন মানে সন্ধিয়াত- দেখা পাওঁ। সিওঁ, সিওঁ মানে সেইদিনা- খন ৰাতিপুৱা আহিলে। ত সি কৈছ- যে কি হ'ল ম? এক্সাৰচাইজ- ষ্ট্ৰাৰ্ট দিয়া নাই যে? অ চ, অ আংকল দিম। চ কৈছোঁ, অ লাহেকে দিয়া, আৰু অলপ দেৰি পিছত সিহঁতৰ এনেও জব্‌ থাকে। জব্‌ৰ টাইম হৈ যায়, অফিচ টাইম হৈ যায়। সিহঁতে ওলাই যাব, দেন তুমি লাহেকে ষ্ট্ৰাৰ্ট দি- দিবা এক্সাৰচাইজ কৰা।
অহ ত', অকৱাৰ্ড লাগি আছিল তোৰ নেকি?
ভাই- থাকে ভাই, হি হি। এনেকে লাইক তই য- দি হা, এক্সাৰচাইজ কৰিবিটো অলপ হাতটো ঘূৰাই ঘূৰাই এক্সাৰচাইজ কৰিবলৈও স্পেচ নাই। এনেকুৱা মানুহে গৈছে। তি ভা, ৰাতিপুৱা। ত' মোৰতো ফাটি গ'ল না। মোৰ ভয় লাগি গ'ল।
অহ, উম, উম।
মানে মোৰ ৰাতিপুৱটো কেনচেল দে। সন্ধিয়া গ'লে, চিনাকিবোৰে চি, উম। কি কয়, মোৰ লগজনী আহিলে মই কেনেকে, মানে অলপ দুখী দুখী আত্মা নিচিনা এক্সাৰচাইজ- তো চাই থাকে ন পিছত য কৰে এদিন এদিন নাই, সেই জাষ্ট নকৰে মানে লাইক এদিন মই এনেই লাইক চাইক্লিং কৰি আছিলো। মানে জন আউট হৈ কিনে তো সেই তাৰে পৰা ল'ৰা এজনে এনেককা লগৰটোক দেখাই হাঁহি আছিলে, চাহ এেনেকে এনেকে সেনে দিছ কাৰণ অ কাৰণ কি সিয়াৰো হয় ন মানে সিও মানে ফিল কৰিছে কাৰন কি সিও মানে সিয় লগ এটাৰ লগত আহে সদায় জিমত সন্ধিয়া আৰু এদিন-এদিন লগতো অহা নাছিলে সিও এনেকুৱা লাইক অলপমান এক্সাৰচাইজ কৰে, জনাটো বহি যায় অলপ
অ ইনট্ৰভাৰ্টৰ এইটোৱে প্ৰব্লেম ভাই,
অ
আৰু কিছুমানে যে অকলে যাই পুৰা ৰেকৰ্ড চেকৰ্ড কৰে জিমত কেনেকে,
অ, '
কোনে সুধিছে। কিয়। নাই শেষ হৈছে। এ মোৰ লগৰ জনীয়ে শকি কথা পাতি আছে। ইমান ডিষ্টাৰ্ব দিয়ে ভাই।
কি নতুন কলেজ নাই কি।
অ, নতুনকৈ অ ন নতুন কলে যে মানে প্ৰেৰণা বুলি এজনী আছে। ভাই কিমান কথা পাতে ইমান পকাই নুৰে কেনেকুৱা লগ পাইছ স মোৰ শিক কাৰণে তাক মাত না কৰিছিলো ভায়ে এনেকুৱা কলেজত নলোবি নাই কিয় কাটিব চাইট কাৰণ কি তাই যি, যিমান কেইটা লগ পাইছে হা এতিয়ালৈকে সেইকেইটাৰ পৰা ছাইদো কাটিব নোৱাৰে। কাৰণ সিহঁতৰ যিমান চাবজেক্ট আছে আৰু মোৰ ভন্টীয়ে যিমান চাবজেক্ট চুজ কৰিছে চব একে।
একে হয়, বাট মানে হ'লেও এটা যদি বেলেগ লগ বনাই তাইৰ লগত যদি কৰি থাকে নিজে চাইড কটা যাব ন।
উম কিন্ত তাই সেইটোৱে পাৰা নাই।
উম। আৰে হৈ যাব কাৰণ ষ্টাৰ্টিঙত তো মোৰো আগতে দিছা লগাইছিল ন, পিছত তহঁতৰো হয় পিছতো দিচাৰো ছেম চাবজেকত হলেতো হেৰি হৈ যায় ন। মইতো তাইৰ লগতে নাথাকা হ'লো, সেনেকে যদি তাই বেলেগ লগ বনাই সিহ থাকিলে নিজে চাইট কাটি যাব তাই।
অ।
উম কলচল নুথাবি না, উমহো।
অ মই কলো তাইক, তাই নু নুঠাই ক'ল। বেছি, মাজে মাজে উঠাই লয়।
কিয় যে ভাই।
উম, বহুত বৰিং লাগি আছে। একো কৰিবলৈ নাই, আহ বা ভাই অ অলক। কলে।
আ-হা, আহ তইও।
মোক চা না ভাই মই এতিয়ালৈকে কিডনৰ ঔষধে নাই মই, উম-হ।
আহ-হা অ, তই কিডনিৰ ঔষধ খাই তই বেডপক
নাই কিডনীৰ ঔষধে পোৱাই নাই। ভাই চাৰ্টে দিয়া নাই ঔষধ খোৱা আৰু ডক দেখা পোৱা যায় দে, কিডনীৰ মানে বাকী ঔষুধা ঠিক আছে তাৰে ভিতৰত দুটামান টেবলেট নেকি এনেকা চাৰ্চ কৰোতে দেখাইছে এইটো মানে অ' ল'ৰা মানুহক দিয়ে। হা ল'ৰা মানুহৰ প্ৰস্ত ডাঙৰ হলে সিহতক সেইবোৰ ঠিক কৰিবলৈ দিয়ে। নে নৰ্মেলি এটা ঊনিশ বছৰীয়া এনেকুৱা টেবলেট নিদিয়ে চো, মই এ মই চাগেষ্টটো নকৰোঁ, তুমি একবাৰ ডক্টোৰক দেখাই কিনে ডক্টৰে প্ৰেছক্ৰাইব কৰিলেই খাবা।
তেতিয়া আৰু ডক্তৰক দেখাব লাগি
সেইটো কিন্তু সেইটো সেই। এইটোৱেই তো ডক্তৰে প্ৰেছক্ৰাইব কৰিছে, এতিয়া মানে কি খাও নে নাখাও এনেকুৱা লাগি আছে।
ফাৰ্মাচিষ্ট কনফিউজ কৰি দিলে।
ফাৰ্মাচিষ্ট নহয়, চাৰ্চ গিপিতিত সুধিছিলো।
এ তই চাত গিপিতিত সুধি আছ। আহ বাই।
তাৰপিছ হা, তাৰ পিছত সেইটোে মানে
তই কৰ।
অ।
অঁ অঁ